নমস্কাৰ।
নমস্কাৰ নমস্কাৰ, হয় ভালে আছে?
হয় হয়, আপুনি?
আছোঁ, কি কৰিছে?
মই এনেয়ে এখন বোলছবি চাই আছিলো অসমীয়া।
অ', আপুনি তাৰমানে এতিয়াও অসমীয়া বোলছবি চাই?
হয় হয় মানে ভাল লাগে অসমীয়া মাতৃভাষাটো, অসমীয়াটো মানে এৰি দিয়া নাই আৰু। সক সকলোৱে এৰি দিছে যদিও মই এৰি দিব প পাৰা নাই আৰু এতিয়ালৈকে।
আ, অ অসমীয়া মানে কি আৰু অসমীয়া বোলছবিত আমাৰ মানে সমাজখনৰ গোটেই ছবিখন ফুটি উঠে আৰু ভাল লাগে চাই নহয় জানো?
হয় হয় হয়, ক'বই নালাগে একদম
অ', হয়, আজিকালি আকৌ মানে কি আৰু অসমীয়া বুলি ক'লে আৰু আজিকালি ল'ৰা - ছোৱালীয়ে বুজিয়ে নাপায়।
অ হয়, বুজি মানে আপোনাৰ লিখিবও তাৰপিছত কবও সকলোবোৰে টান পায়।
টান পায় মানে কি আৰু এ আজিকালি লৰা - ছোৱালীয়ে মানে শুদ্ধ অসমীয়া কবও নাজানে কব গলে। আৰু অসমীয়াৰ মাজত মানে ইংলিছৰে মানে বেছি অ', ৱাৰ্ড সোমাই থাকে আৰু নহয় জানো? প্ৰচলনটো সেইটো আৰু ইংলিছটোৱে হয় হয়।
সেইটো এতিয়া ক'ব কি এতিয়া যিহে আপোনাৰ ক'ব গ'লে ছ'চিয়েল মিডিয়াৰ যুগ
সেইটোৱে আৰু মানে আমাক আচলতে আজিকালি হয় মানে কি আৰু পৰিস্থিতিও বাধ্য কৰাই বহুতক।
হয় এতিয়া গোটেই চবেই সামাজিক মাধ্যম, গোটেই এতিয়া সামাজিক মা ধ্যমৰে মানুহ মানে নহয় চবে সামাজিক মাধ্যমে মাধ্যমমতে চায়। তাতে আৰু আজিকালিটো চব ইংলিছতে আহে।
ইংলিছত আহে আকৌ বাহিৰত যাব লগা হলে ইংলিছৰে মানে প্ৰয়োজন হয়। এ নহয় জানো? সেইটোয়ে আৰু সেই সেইকাৰণে মানে মানুহে লাগিব বুলি মানে প্ৰয়োজন হ'ব বুলি ইংলিছটো ব্যৱহাৰ কৰোতে কৰোতে মানে ইংলিছ ছতে মানে আজিকালি ইংলিছে মানে বেছি মানে প্ৰভুত পাই গৈছে আৰু। তেনেকুৱা আৰু এতিয়া অসমীয়া চিনেমা
সেয়ে হৈ গৈছে যে অসমীয়া পঢ়ালে একো উন্নতি নহ'ব।
মানে উন্নতি নহব অসমীয়াটো মানুহে আজিকালি মানে বহুত মানে কি আৰু হেৰি কৰে এই দুৰ্বল অ তেনেকুৱাই আৰু মানে ক'ব গলে মানে আমাৰ একচেতিয়া কৰিছে আকৌ এতিয়া কিছুমানে মানে অসমীয়া ঘৃণা কৰে বুলিও ক'লে মানে ভুল নহয় আৰু মানে বহুত মানে আজিকালি যিটো মানে একদম তলৰ চামটো আছে মানে ল'ৰা- ছোৱা ৱালী সিহঁতে মানে আমি যদি মানে অসমীয়া কিছুমান ৱৰ্ড কৈ দিওঁ তেওঁলোকে মানে, এই কি আৰু কি ৱৰ্ড কৈছে এইবিলাক সেনেকুৱা আৰু মানে বুজি নাপ পাই বুজি নাপায় মানে এই কিবা বকি আছে তেনেকুৱাকে কয় নহয় নে বাৰু আপুনি পাইছেনে তেনেকে
হয় হয় সিহঁতৰ জ্ঞানৰ অভাৱ, কিন্তু সিহঁতে নিজকে জ্ঞানী বুলি ভাবে
জ্ঞানী বুলি ভাবে, সিহঁতে যে নিজে ভালকে ক'ব নোৱাৰে বুজি নাপায় সেইটো সিহঁতৰ ভুল। নহয় জানো
হয় হয় সেইটোৱেতো মই ক'লো সিহঁতে এতিয়া জ্ঞানী বুলি ভাবে নিজকে কিন্তু সিহঁতে বুৰ্বক
হয়, সেইটোৱে আৰু এতিয়া আগতে মানে কি আৰু আমাৰ মানুহে অসমীয়া চিনেমা মানে কি আৰু বোলছবি অসমীয়া বোলছবি মানে কি আৰু প্ৰথম যেতিয়া অসমীয়া বোলছবি মানেম
কি বা আছিল নামটো বোলছবিখনৰ
আই জয়মতী হয় সেইখনৰ নাম, জয়মতী অ উম মানে হেৰিত, এই চনটো মোৰ মানে পাজোল লাগিব মই ভুলকে নকওঁ বাৰু চনটো এ কিন্তু মানে হেৰি
এনেতো ঊনৈছশ পঞ্চাশ চনৰ আগতে চাগে
অহ এ ৰব হে মই পাহৰি গৈছো মানে বাৰু মই মনত পৰিলে আপোনাক মই কৈ দিম এতিয়া মই বাৰু তাৰ ভিতৰৰ বস্তু খিনি কৈ দিও এতিয়া এই মানে যেতিয়া এ এই বোলছবিখন মানে জ্যোতিপ্ৰসাদ আগৰৱালাই মানে নিৰ্মাণ কৰিব বিচাৰিলে আৰু তেওঁ মানে এ মানে হেৰি কাহিনীটো লিখি উলিয়ালে, উলিয়াই এ মানে এতিয়া মানে বোলছবিখন তেওঁ নিৰ্মাণ কৰিব বিচাৰিছে আৰু কিন্তু এতিয়া তেওঁ সেই মুহুৰ্ হঠাৎ এটা মানে ডাঙৰ অসুবিধাত পৰি গ'ল মানে কথাটো হ'ল এ সেই সময়ত মানে কি আৰু আমাৰ অসমত বিশেষকে ছোৱালীক মানে পঢ়াৰ ক্ষেত্ৰত একদম বাধাই আছিল। ছোৱালী, ছোৱালীৰ ক্ষেত্ পিছত আৰু পঢ়া পঢ়াটো মানে বাহিৰত যাব দিয়া বা পঢ়া-শুনা কৰা মানে পঢ়া-শুনা কৰা মানে কি আৰু বাহিৰত যাব লগা হয় সেইকাৰণে মানে ছোৱালীৰ কাৰণে পঢ়াটো নিষি দ্ধ আছিল বুলি ক'ব পাৰি তথাপিতো যদি মানে কোনোবাই অকণমান একদম সৰুতে স্কুলত গৈছে বা বিদ্যয়ালয়ত পঢ়িছে অকমান তাৰ পিছত মানে আৰু ওপৰৰ উচ্চ খাপত মানে পঢ়িব নিদিয়ে। মানে কি আৰু, মানে ছোৱালীবিলাক বাহিৰত যাব নিদিয়ে, এনেকুৱা আৰু। কিন্তু সেই সময়তে কি হ'ল, জ্যোতিপ্ৰসাদ আগৰৱালাই মানে এই বোলছবিখন নিৰ্মাণ কৰিব এতিয়া। অ, ধুনীয়াকে উলিয়ালে আৰু, উলিয়াই উঠি যে মানে সমস্যাত পৰি গৈ এতিয়া মানে নায়িকা, বিশেষকে জয়মতী মানে পাওঁ মানে জয়মতী ভাওনাই এগৰাকী কোনে এতিয়া মানে অভিনয় কৰিব তেনেকে? সেই জয়মতী বোলছবিখনত আচলতে তিনিজনী মানে এ, হেৰি উম, নায়িকা, মানে মেইন অ, তেনেকুৱা ভাও মানে পাঠ আছিল আৰু অভিনয়ৰ, সেইটো এজনী মানে মেইন হ'ল আৰু জয়মতী, এই জয়মতী মানে এতিয়া কি হ'ল তেওঁতো সেই সমস্যাত পৰি গ'ল। তেতিয়া তেওঁ মানে আৰু তেতিয়া মানে আমাৰ কি আৰু, ৰেডিঅ' আছিলে বাৰু! আৰু মানে পেপাৰ আছিলে, বাতৰি কাকতটো মানে প্ৰচাৰ আছিলে আৰু তেতিয়া।
হয়।
তাৰপিছত আৰু বাতৰি কাকতত মানে তেওঁ সেইটো বিজ্ঞাপন দি দিলে আৰু। মানে এজনী নায়িকা লাগে, মানে জয়মতী ভাও অ, অভিনয় কৰিবৰ। অভিনয় জয়মতীৰ নাই, বোলছবিৰ মানে ভাও- ভাও ভাও-ভাওত মানে নায়িকা লাগে, আৰু অভিনয় কৰিবৰ কাৰণে অভিনেত্ৰী। তাৰপিছত আৰু এনেকে গ'ল, যোৱাৰ পিছত মানে কি হ'ল এ, ডিম্ব গোসাই নামৰ এজন মানে জ্যোতিপ্ৰসাদৰ মানে বন্ধু আছিলে, তেওঁ মানে আৰু পালে কি, সেই বিজ্ঞাপনটো পাই গ'ল। পাই তেওঁ মানে মনতে ভাবিলে, মানে এই বোলছবি খনৰ মানে নায়িক গৰাকী আছিলে, আইদেউ সন্ধিকৈ।
আইদৈ সন্দিকৈ!
আইদেউ সন্দিকৈ।
হয়, কৰ আছিল তেওঁ?
এওঁ মানে, ভোলাগুৰি চাহ বাগিচাৰ সেই ফালে আৰু। সেনেকুৱা আছিলে আৰু, তাৰপিছত আৰু
কি পৰিব?
মৰিগাঁও ডিষ্ট্ৰিক পৰে।
কোকৰাঝাৰ চাইডে পৰে নেকি! দিয়ক বাৰু এইটো বাদ দিয়ক! আপুনি কওক আপোনাৰ কথাখিনি?
মানে মই সঠিক কে সেই বস্তুতটো মনত নাই, মানে ভুলকে দিব ইচ্ছা নাই আৰু, সেই টোৱে কথা। অ। তাৰপিছত আৰু তেওঁ মানে, ডিম্ব গো তাই মানে ভনীয়ে, ভনীয়েক আৰু সম্বন্ধীয়ও ভনীয়েক আছিল আৰু সেই আইদেউ সন্দিকৈৰ। তাৰপিছত আৰু আৰু এটা সুবিধা আছিল কি তেওঁ মানে এটা তেওঁৰ এটা কেমেৰা আছিল। আছিলে, আগতে কেমেৰাৰেহে ফ'টো উঠোৱা হৈছিল নহয় জানো?
হয় এতিয়াহে ফোনৰ যুগ।
এতিয়াহে আৰু বাকী এইবিলাক হৈ গৈছে মানে উন্নত। হ'ল, তেতিয়া মানে তেওঁৰ এটা কেমেৰা আছিল মানে আগতে আৰু বিয়া বা যিকোনো ক্ষেত্ৰতে সেই কেমেৰাতটো নিনিয়ে জানো মানুহে নি কেনে ফ'টো উঠাই নহয় জানো? এ', তেওঁৰো ঠিক তেনেকে এটা কেমেৰা আছিল কেমেৰাটো থাকোতে তেওঁ মানে মনতে সেই ভনীয়েকজনীয়ে এজনী ফ'টো এখন ফ'টো উঠালে তেওঁ। এ', ফ'টো উঠাই। এই জ্যোতিপ্ৰসাদলৈ পঠিয়াই দিলে তাৰমানে ফ'টো কপি।
হয়।
ছত আ তেওঁ ফ'টো কপি দেখিলে দেখিটো তেওঁ মানে একদম এই আইদেউ সন্দকৈৰ ফ'টো কপি দেখি মানে তেওঁ এ', সাফল্য হোৱা বুলিয়ে ভাবিলে এক প্ৰকাৰৰ তাৰমানে কি আৰু মানে নায়িকা পাই গ'লো বুলি ভাবিলে আৰু কিন্তু এতিয়া ডাঙৰ কথা কথা হ'ল নায়িকা পাম বুলি ভাবিলেহে এতিয়া নি মানে তেওঁ দেখিয়ে মানে ক'লে লৈ আহক মোৰ ওচৰত বুলি কলে কিন্তু এতিয়া তেওঁক কেনেকৈ নিব? এতিয়াতো তেওঁক ঘৰত কৈ নিব নোৱাৰে। যে, মই এ', তোমাক অভিনয় অভিনয় কৰিবৰ বাবে তোমাক নিব লাগিব তুমি যাব লাগিব বুলিতো ক'ব নোৱাৰে। কোনো মানে কাৰণতে ক'ব নোৱাৰে আৰু যিকোনো উপায়েৰে মানে এতিয়া নিব লাগে আৰু তেনেকে মানে ভাবিলে ভাবি উঠি! তেওঁ কি কৰিলে এই তেওঁ মানে হেৰি আছিলে এ' সেই সময়ত আমাৰ মানে সেই যাতায়াতৰ ব্যৱস্থা হিচাপে মানে পানী জাহাজেই আছিল। মানে উন্নত বেছি আৰু ব্যৱহাৰ পানী জাহাজেৰে মানুহে অহা যোৱা কৰিছিল আৰু তেতিয়া মানে আজিকালি নিচিনা এয়া গাড়ী বিলাক নাছিলে আৰু
হয়, মানে আপোনাৰ উন্নত মানৰ জাহাজ নাছিল আৰু
নাই তেতিয়া মানে জাহাজ বুলি ক'লে আৰু নাওঁৰ নিচিনা আৰু নাই, নাই, নাই, নাই তেনেকুৱা নহয় মানে একদম। নাওঁ টাইপ আৰু আৰু নাওঁ ধৰণৰে আৰু তেনেকুৱা আৰু জাহাজ তাৰপিছত আৰু তেওঁ মানে ক'লে যিহেতু ভনীয়েক হয় নহয় জানো? তাৰপিছত ভনীয়েকক মানে ক'লে আৰু ব'লা আমি আজি জাহাজ চাব যাওঁ। মানে ছোৱালী যিহেতু ঘৰত নো ঘৰৰ পৰা নোলাই ঘৰতে থাকে গতিকে দেখাও নাই জাহাজ
হয়।
আইদেউ সন্দিকৈয়ে সেইকাৰণে মানে ডিমৰ গোসাইে ক'লে আৰু ব'লা আমি আজি মানে জাহাজ চাম হয়। এনেকে মানে নৈ পাৰলৈ মানে লৈ গল লৈ যাওঁতে তেওঁৰ আকৌ অ', ভায়েক আছিলে তিনিগৰাকী তাৰমানে
হয়।
এ আইদেউ সন্দিকৈৰ মানে গোটেই সৰু ভায়েকজনৰ নাম আছিল কেশৱ।
হয়।
এই কেশৱো মানে লগত গ'ল আৰু।
হয়।
বায়েকৰ লগত গৈছে আৰু অ গৈ গল গৈ নৈ পাৰ পালে, পায়কি এখন জাহাজ মানে ওচ চৰত ৰখা আছে তাৰ মানে চাই দাতিত ৰখা আছে আৰু নৈৰ। মানে উঠ মানুহ ইপাৰৰ মানুহে সিপাৰে যায়, সিপাৰৰ ইপাৰে আহে তেনেকুৱা আৰু। সেনেকে ৰখি থাকে তাৰপিছত ডিম্ব গোসাঁইয়ে মানে আৰু এ মানে দুইজনকে কলে আৰু মানে বিশেষকে মানে আইদেউ সন্দিকৈক কলে ব'লা, জাহাজ চাম আমি সেইকাৰণে মানে জাহাজ খনত উঠি ললে। তিনিও উঠি ললে, ল উঠাৰ লগে লগে কি হল জাহাজখন মানে
আপুনিও জলদি জলদী কওক মোৰ টোপনি ধৰিল।
হয় নেকি? অ নৈৰ মাজলৈ ব আৰু তেতিয়াহলে আজি থাককে নেকি নে আকৌ আৰু অকমান শুনিব?
সে হ'ব দিয়ক পিছে আজি আৰু এৰিয়ে দিওঁ নেকি?
হ'ব বাৰু হ'ব হ'ব এনে শুনি ভাল লাগিছে নে নাই বাৰু?
শুনি ভাল লাগিছে, কাইলৈ এইখিনি কথা পাতিম আৰু বাকীখিনি।
বাৰু বাৰু ঠিক আছে বাৰু, হয় হ'ব ধন্যবাদ।